হেল্
হেল হেল্ল' নমস্কাৰ
হয় নমস্কাৰ। কি কৰি আছিল আপুনি?
মই
হয় - হয় - হয়
মই আপোনাৰ এনে কাম কৰি আছিলো।
হয় হয়
কি কৰিছে?
মই এইয়া ভাত খাই পেলাই শুই আছিলো। মই এয়া ভাত খাই শুই আছিলোঁ। বৰ্তমান মানে কলেজৰ পৰা আহিছিলোঁ ন। কলেজ খনত মই আৰু কাম বনো আছিল কৰি পেলাই আহোঁতে আহোঁতে। আৰু দেৰি হৈ গ'ল এয়াই। পঢ়া শুনা চলি আছে আৰু কেইদিনমানৰ আগতে এক্জাম শেষ হৈছে। বৰ্তমান
হয় আজি আপোনাৰ, আজি মানে কি পৰীক্ষা আছিলে?
হয়- হয়- হয় পৰীক্ষা আছিলে পিছে আপুনি কি কৰিছে? আজি আমাৰ অৰ্থনৈতিক বিজ্ঞানৰ পৰীক্ষা আছিলে
অ কেনেকুৱা হৈছে
অথনৈতিক বিজ্ঞান মোৰ ভালেই হৈছে আপুনি কি কৰি আছিলে
মই আপোনাৰ মোৰো আজি পৰীক্ষা শেষ নহয় জানো অলপমান বাহিৰত ওলাই আহিলো
হয় হয়
কেইটাৰ লগত অলপমান ওলাই যাওঁ বোলো
হয় হয়
সেয়া অলপমান ওলাইছো আৰু।
হয়-হয়-হয়,
একে গা চা বিষ বুজিছে।
হয়-হয়।
খোজ নাকাওতে-নাকাওতে।
হয়।
একে মানে আপোনাৰ এতিয়া অলপমান খোজকাঢ়িলে ভাগুৰি যাওঁ আ',
হয়-হয়। আপুনি খোৱা বোৱা ঠিকে কৰি আছে ন। খাবৰ বোৱাটো ঠিকে কৰি আছোঁ, আপুনি?
কি কৈছে?
খোৱা বোৱাটো ঠিকেই কৰি
হয়-হয়।
হয়-হয় কাৰণ আপুনি ঘৰৰ শাক পাচল ঘৰৰ মানে যোনবোৰ ৰাসায়নিক। খাৰ প্ৰয়োগ নহয়তো ঘৰৰ বৰ্তন জৈৱিক খাৰ দিয়ে বনাই।
হয়।
ৰাসায়নিক খালেটোন বিভিন্ন বেমাৰ হ'ব।
হয়-হয়। সেইটোৱে মানে আপোনাৰ। এই নদুৰোতে-নদুৰোতে মানে অলপমান, বুজিছে শাৰীৰিক ভাৱে অলপ অসুস্থ হৈ গৈছো।
হয়-হয় এনে আপুনি খেতি বাতি কৰি আছে ন।
হয়-হয় খেতি বাতি দেউতাৰ লগতে কৰি আছো আৰু।
হয়, এনেই কিহৰ খেতি কৰে আপোনাৰ ঘৰত
আমি আপোনাৰ ধানৰ খেতি কৰো তিঁয়হ খেতি কৰোঁ।
হয়-হয় এইবোৰ তিঁয়হতোন বেচাই নে এনে ঘৰতহে খায়।
নাই তিঁয়হ আমি অলপ বেচো আৰু ঘৰত যিমান খিনি আমি প্ৰয়োজন হয় সিমানখিনি ৰাখোঁ।
হয়-হয়।
আপোনালোকৰ গৰমৰ বন্ধ কালিৰ পাৰা নেকি?
হয়, আমাৰ গৰমৰ বন্ধ কালিয়ৰ পৰা হ'ব।
হয়, তে আপুনি দৌৰিব নাযায়।
মই বৰ্তমান দৌৰিব নাজাও নেকি কাৰণ অলপ অসুবিধাৰ কাৰণে। অলপ পৰা। আহি পেলাই ভাগৰিও যা আহি পেলাই মানে বেলেগ কাম থাকে দৌৰি আহিলে ভাগৰ গাটো ভাগৰুৱা হৈ থাকে।
হয়
সেইকাৰণে এয়া যোনটো কাম থৈ দিছো সেই কামটো থৈ দিছোঁ কৰিব পৰা নোৱাৰি।
অ' হয়। মই ভাবিছো
হয়-হয় আপোনাৰ টোন প শিক্ষা চলি আছে ন আপুনি দিম বুলি যে ভাবিছে।
নাই মোৰ পৰীক্ষা শেষ হৈ গল।
আপোনাৰ পৰীক্ষা আজি শেষ হৈছে নেকি?
কি কৈছে?
আপোনাৰ পৰীক্ষা আজি শেষ হৈছে নেকি?
হয়-হয় আজি শেষ হৈছে আজি।
গৰম বন্ধ কিমান দিন দিছে আপোনাক, গৰম বন্ধ কিমান দিন দিছে।
আমাৰ গম বন্ধ বিশ দিনে একৈশ দিন কৈছে এতিয়ালৈকে জনোৱা নাই বাৰু
হয় হয় আপোনাৰ আপুনি মোৰ মাতটো শুনা পোৱা নাই নেকি আপুনি বাৰে বাৰে সুধি আছে যে
হয় হয় অলপমান নেটৱৰ্কটো অলপ ইচছ্যু হৈ আছে
হয় মই কিন্তু আপোনাৰ মাতটো স্পষ্টকৈ শুনি আছোঁ আপুনি সিদিনাখন আইতাৰ ঘৰত গ'লে তাত কি আহ কি কৰিছে তাত
কি কৈছে
আপুনি সিদিনাখনন যে আইতা এটা ঘৰত গৈছিল যে আহ কি কাৰনেে গৈছিলে
অ আইতা ঘৰত আইতা ঘৰত আপোনাৰ এই আইত হাতৰ যে পুখুৰীতটো আছিলে
হয় হয় হয়
সেইটো মানে সিঁচিছে সেই সিঁচাৰ বাবে অলপমান লাগি ভাগি দিলো
হয় হয় হয় হয় হয় আগতে ময়ো সৰুতে আমাৰ মামাৰ ফালে গৈছিলোঁ মানে নৈ এখন আছে নৈখনত মাছ মাৰো মাছ মাৰি পেলাই মোৰ ভাল লাগে সৰুৰ পৰাই মোৰ ভাল লাগে মাছ মৰাটো তাত মানে আমাৰ ল'ৰাৰাকেইটাৰ লগত সাঁতোৰো সৰু কালতে কিন্তু হয় হয় আজিকালি ল'ৰা ছোৱালী নাখাতোৰে বাৰু কিন্তু আজিকালি ভয়ো সৰু সৰু ল'ৰা ছোৱালী খতুৰিব দিয়াত আমাৰ ইয়াত কোনো অ সুবিধা নাই সাঁতুৰিবৰ কাৰণে বাহিৰৰ দেশত যেনেকে পুখুৰী থাকে কৃত্ৰিম পুখুৰীবোৰ আমাৰ তাতো তেনেকুৱা সুবিধা নাই
হয় সেইটোয়ে আজিকালি ল'ৰা ছোৱালীয়ে পুখুৰীত মানে নামিবলৈ নিবিচাৰে ঘৰতে সোমাই পেলাই অকল আপোনাৰ মোবাইল ফোনত ব্যস্ত হৈ থাকে
হয় হয় হয়
আগতে আমি খেলা ধূলা কৰোঁ আগতে আমি মানে আপোনাৰ পুহু খেলা ধূলা কৰা আজিকালি ল'ৰা ছোৱালী আপোনাৰ মোবাইল ফোনতে লাগি থাকে
হয় হয় আপুনি আগতেতো কিমান নিউজ পাওঁ সৰু সৰু ল'ৰা ছালীবোৰ পুখুৰী দুবি মৰা
হয় হয় সেয়া আইতা হয় সেয়া আইতাৰ ঘৰত গ'লো আইতাক সহায় কৰি দিলৈ বুজিছে
আপুনি মাছ কি কি মাছ পালে
মাছ আপুনি শিঙি মাছ পাইছোঁ আপোনাৰ অলপ সংখ্য কিনি মাছ পাইছোঁ তাৰপিছত চাইনা মগুৰ পাইছোঁ বিকেট মাছ পাইছো তাৰপিছত ৰূপচন্দা
হয় হয়
আমি মানে আপোনাৰ কমেও মানে বহুত আগতেই মানে পোনাই আহিছিলোঁ পুখুৰীটোত এয়া এতিয়া এতিয়া পিচিছোহে মাছটো বৰ ডাঙৰে হৈছে কুচিয়া ওলাইছে কুছোঁ কুচিয়া বহুত খুবৰ ওলাইছে কুচিয়া
স্বাস্থ্যৰ কাৰণে বহুত ভাল খাই পেলাই ভালো লাগে
উুচিয়তে মানে আমাৰ হয় হয় তেজৰ তেজ জালে অলপ ভাল কৰে আৰু তেজটো চাফা কৰি দিয়ে
হয় হয় হয় আপুনি কেকোৰে খায়নে নাখায়
কেুকুৰাঁুটো খও আমি আম এইিলাক গাঁৱৰীয়া মানুহ আমিুকুৰা চ
হয় হয় কেঁকোৰাৰ এটা ভৰ্তা টাইপৰ এটা বনাই আৰু চালড টাইপৰ
হয় বহুত ভাল লাগে খাই কিন্তু দেই
হয় হয় পুৰিও খাব পাৰি পুৰি খায়ও বঢ়িয়া লাগে
হয়-হয়-হয় সেয়া আজিকালি ল'ৰা-ছোৱালীয়ে কেকোঁৰা খায় বুলি নাজানে।
হয়-হয়-হয়।
কুকুৰা খোবাই সিহঁতে পোহা বুলিহে ভাবে।
হয়-হয়।
আগতে আমি প কিমান খাও হে।
হয়-হয় আৰু আজি কাছৰ-কাছৰ-কাছৰ।
হয়, আগতে দেউতাই ৰাতিপুৱাই যায় সিচিবলৈ
হয়-হয়।
তাৰপিছত আৰু আপোনাৰ দুদিন মূৰত আকৌ যা যায় আপোনাকে এই কেকোঁৰা বাল্টিঙে, বাল্টিঙে আনে। আনি পেলাই আপোনাৰ সকলোকে দিয়ে, আমিও ঘৰতে খাও।
হয়-হয়।
তাৰপিছত আকৌ আমি আমাৰ গাঁৱৰ যুৱকসকলে।
হয়-হয়।
আমি কেঁকুৰাদি আকৌ আমি কেতিয়াবা কেতিয়াবা খাও, খানাও খাও। সময় পালে সেইটো আগতে মানে আগৰ আমাৰ মিলাপ্ৰীতি এতিয়াও আছে কিন্তু আজিকালি নাই।
হয়, হয় আজিকালি আৰু যিহেতু মোবাইলতেই মেছেজ দি কৰি থাকে।
হয়। আপোনালোকৰ এবাৰ গছত আম লাগিছে নাই।
হয়, আমাৰ এইবাৰ গছত আম লাগিছিল কিন্তু যিহে পোক হৈছে পোক। ফলত মানে আমি ইমান খাব পৰা হোৱা নাই। বেছিভাগ মানে আম পোকে খাই দিছে।
মোৰ যে আপোনাৰ পাহাৰত যে মই আম খেতি যে কৈছিলো
হয়-হয়-হয়।
তাৰ মানে আপোনাৰ যিকেইটা মাছছিলেতো সেইকেইটা বানপানীতেতো শেষেই হৈ গ'ল। মানুহে চুৰ কৰিলে। তাৰপিছত আৰু আধা, আধি আপোনাৰ বান্দৰে খালে।
হয়-হয়।
সেনেকে আপোনাৰ বহুত মোৰ পইচাৰ লোকচান হ'ল। তাৰোপৰি আপোনাৰ কিটো আমাৰ এবাৰ ধানখেতিত বানপানী হৈছে।
হয়-হয়।
বুইছে। এই বানপানীতো এতিয়া তাকে ভাবি আছো আকৌ এতিয়া সৰিয়হ খেতি কৰিম বুলি ভাবি আছো।
হয়-হয়-হয়।
সৰিয়হৰ খেতি কৰো মানে আপোনাৰ পানী খিনি। মানে মাটিতটো আপোনাৰ ইমান হেৰি হৈ থাকিব নালাগে, আলু খোৱা মাটিত মানে সৰিয়হ খেতিটো ইমান ভাল নহয়। বুজিছে সৰিয়হ খেতিটো মাটিত ভাল লাগে।
হয়-হয়।
কোমল লাগে বাৰু তেওঁ ইমান কোমল নহয় মানে যাতে আপোনাৰ মানে পুলিটো হ'বলৈ অলপ মান আজিকালিতো জানে নহয় ছাগলীৰ কিমান অত্যাচাৰ। ছাগলী বিলাকে মানুহে মানে ঘৰৰ পৰা উ হেৰি দিয়ে এৰালডাল খুলি দিয়ে।
হয়-হয়।
তাৰপিছত আনক আপোনাৰ অসুবিধাৰ সন্মুখীন হ'বলৈ পায়। এহ মানুহে মানে অলপমান নিজৰ যিটো সহনশীলতাটো থাকিব লাগে নহয় জানো।
হয়-হয়-হয় আপুনি সৰিয়হৰ খেতি প্ৰথমবাৰ কৰিছে নে, নে আগতেও কৰিছিলে?
অনিষ্ট কৰিব।
হয়, হয়।
বুইছে?
হয়, হয়, আপুনি আ সৰিয়হৰ খেতি প্ৰথমবাৰ কৰিছে নে। হয়, আপুনি সৰিয়হৰ খেতি প্ৰথমবাৰ কৰিছে। নে, নে আগতেও কৰিছিলে?
প্ৰতি বছৰ
হয়, হয়, হয়।
আপোনাৰ যোৱা বছৰ কিন্তু আপোনাৰ সৰিয়হৰ খেতি খন ভাল নহ'ল।
হয়, হয়, মানে এইটো আ উপযুক্ত সাৰ প্ৰয়োগ কৰিছিল নে বাৰু।
হয়, হয়, হয়, সাৰ চাৰ আমি ইমান প্ৰয়োগ নকৰো বাৰু। আমি মানে আপোনাৰ জৈ ৱিক সাৰহে প্ৰয়োগ কৰো যেনে পচন সাৰ, তাৰপিছত গোবৰ।
হয়, হয়। হয় হয় বানপানীৰ ফলত অলপ নষ্ট হৈছে ন আপোনাৰ সৰিয়হৰটো।
কি কৈছে?
বানপানীৰ ফলত অলপ নষ্ট হৈছে ন আপোনাৰ সৰিয়হ।
আপোনাৰ কি কৈ আছিলে কলং বাঢ়িছে নেকি?
হয় আমাৰ এইফালে কলং বাঢ়িছিল কিন্তু এতিয়া যিহে ৰ'দ দিছে তাৰ ফলত অলপ পানী পানীটো কমি গৈছে, আকৌ যদি বৰষুণ দিয়ে পানী বাঢ়া সুবিধা চান্সটো দেখা যাব।
হয়, হয়। এই বানপানীতে মানে যিটো মধ্য শ্ৰেণীৰ